হেল্ল' কি কৰি আছা
আছো এনি তুমি
ময়ো এনেই বহি আছোঁ ৰ'বা
উম ভাত পানী খালা
নাই কালি ভাওনা আছিলে যে মানে শেষ শেষলৈকে চালো ৰাতিপুৱা শুইছো মানে চাই টা বাজ এই অলপ আগতে জাষ্ট উঠিছো হে তাত পানী পোৱা নাই নাই ভালে গৈছে ভালে গৈছে
তুমি একো ভাও নললা নেকি
নাই ৰোৱা মোৰ মানে অসুবিধা হোৱা দিন পৰিছিল যে
আহ অ
সেইকাৰণে নাই লোৱা পিছত বেয়া কথা হ'ব ন।
অ পিছত আকৌ লবলৈ নোৱাৰিবা ন।
অ অ তেনেকুৱা হলে আকৌ ক'ত বিচাৰিব ছোৱালী। আকৌ দিলেতো একেবাৰে ভাল ভাও খিনিহে আছে তাৰ পৰা যদি এটাও যদি কাঠ খাই তে মানে দিগদাৰ হৈ যাব ন ৰাইজৰ কাৰণে পতকে বিচাৰি অনাতো এতিয়া
উম
বিচাৰে বোলো নাই লোৱা আৰু যোৱা বছৰৰ যদি ভগৱানে কৰে তে ল' ল'বলৈ ট্ৰাই কৰিম এটা আৰু
আহ এতিয়া ভাত পানী খালা।
নাই খোৱা নাই এতিয়া বনাই আছে। কিবা পকী বনাই আছে মই পিচি কৰি দিলো এই বৰা বুলি যে কয় বুটৰ চাটনিটয়ে যে বনাই। নৰসিংহ পাত দি, অ সেইটো পিচি দিছো আইতাই অ আইতাই বনাই আছে মানে কিবা এটা নহয় কিবা এটা লাগি দিয়াচোন ভাতৰ লগত সদায় মাছ মাংস খাব নোৱাৰি তেওঁ এনেকৈ সৰু সুৰা বস্তু এটা লাগে পাপৰটো লাগে কেতিয়াবা আচাৰটো লাগে।
অ এতিয়া গৰম দিন অকমান আচাৰ টেঙা হলে মানে ভাল লাগে আৰু ভাতকেইটা খাই ন। অকল দালি ভাজি হ'লেও ইমান ভাল নালাগে চাটনি হওক বা টেঙা আচাৰেই হওক বা নেমু অকমান হ'লেও লাগে আমাৰ মানে টেঙা নহ'লে ভাত নহ'বই। আগত
চনে মিকি কে খওঁ বহুত। উম নিমখে মই বাকলৈ গলে খাৰও জানা খাই ভাল পাও নেমুৰ লগত মানে টো বাকলিডাল খাই দিওঁ
উম টেঙা চবৰ ফেভৰেট আৰু বাকী কিবা এনেকুৱা নহওক টেঙা বুলি কলে মানুহ নাখাওঁ বুলি নকয় আৰু খাম বুলিয়েই কব।
থাকে আকৌ আমৰ বতৰত কেঁচা আম কাটি পোৱা নও
উম খালোয়ে এবাৰ বহুত এবাৰ আম ঢেৰ হৈছিল উম ৰবাব টেঙা ওলা উম ওলাইছে আৰু কেইদিনমানানৰ পিছত খাবলৈ পাৰিম আৰু যোন যে আগতীয়া হয় সেই যে সোনকালে খাব পাৰিম আৰু
উম
কিছুমান আকৌ পিছটীয়া হৈ থাকে নহয় বস্তুতটো ভালকে নহয়গৈ। ৰসে নাথাকে।
ডাঙৰ ডাঙৰ ন। আৰু ভাল লাগে খাই মিঠা মিঠা লাগে। সেইটো কচটো ভাল জানানে আমাৰ ইফালে গছ নাই মানে কিনি খাব লাগিব।
অহ অহ আমাৰ ফালে আছে কিন্তু আমাৰ ঘৰত নাই ওচৰতে আছে আৰু মানুহ ঘৰত। সিহঁতৰ পৰা খুজি আনো নহলে সিহঁতক ঘৰতে গৈ পেলাই খাই আহো। দিয়ে আৰু খুজিলে মানে
যাৰ ঘৰত চাবাচোন যোনটো বস্তু থাকে সিহঁতে সেইটো বস্তু নাখায়।
অহ আৰু আমাৰ ঘৰত নাই যে আমি বিচাৰি ফুৰিব লাগে।
অহ আমি বিচাৰি ফুৰিব লাগে আমাৰ ঘৰত যিটো বস্তু নাই বেলেগৰ ঘৰত অভেলেবুল থাকিব।
অহ আৰু আমাৰ নিজৰ ঘৰত থকা বস্তুতো আকৌ আমি নাখাওঁ
আমি নাখাওঁ নাখাওঁ নাখাওঁ এনেকুৱাই আৰু
উম
তেনেকে চলি থাকো আৰু ওচৰ ঘৰৰ আশীৰ্বাদ তাৰপা আমাৰ ঘৰৰ পৰা কিবা এটা দিওঁ তেতিয়াই আৰু মানে উম মিলা প্ৰীতিতো থাকে তেতিয়া আৰু
অ গাঁৱত থাকিলে এইটোয়ে আৰু ন এইটো উম
তোমাৰ ঘৰৰ বস্তু এটা নিদিয়ে সিহঁতৰ ঘৰত কিয় দিব?
অ সেইটোয়ে আৰু আজিকালি তেনেকুৱা নাই বাৰু গাঁৱত থাকিলে মানে দিয়ে নতুন নিদওঁ বুলি নক।
নিৰু বুলি নকয় নহয় মানুহ বিলাকৰ কথা কৈছো। কিছুমান মানুহ থাকে ন মানে মানে দেখাই মুখেৰে ভাল কিন্তু মানে ভিতৰি বেলেগ
অ ভিতৰীয়া বেলেগ থাকে
ধৰিব নোৱাৰা নহয় মানুহ বিলাকৰ মন
আহ
তেওঁ মিলি থাকিব লাগে চবৰ লগতে তেওঁ হয় নে নহয় মোৰ মতে কি জানা যিমান সেইদিন মানে আছো চবৰ লগতে কথা কথা পাতি হাঁহি ধেমালি কৰি ফূৰ্তি কৰিব পাৰিলেই হ'ল দিনকেইটাই সেইটোয়ে কোন কেতিয়াই গুচি যায় কি যায় সেই সেইটো সেইটোৱে চবৰ লগতে কথা চথা পাতি ফুৰি কৰি খাই মেলি গুচি যাব লাগে আৰু
অহ কাজিয়া লাগিলোয়ে যেনেবা সিহঁতে কি নোখোৱাকে থাকিব নেকি আমাৰ লগত কাজিয়া লাগিছো বুলি। সিহঁতেতো খাই বই থাকিব।
সেইটোৱে কাজিয়ানো কিয় কৰিব লাগে ভালকে থাকিলেই হ'ল। সেইটোয়ে সেইবিলাক কথা মানে সৰু সৰু কিছুমান কথা
উম আজিকালি মানে এইটো গাঁৱত কিছুমান গাঁৱত আছেই সৰু সৰু কথাত ইমান কাজিয়া হয় নহয় নামাতা নামাতি মাৰা মাৰি আজিকালি মাৰ মাৰি এইটো কমন আৰু এটা এটাক মাৰিলে যদি হৈ গ'ল আৰু গোটেই ঘৰৰ মানুহ গৈ পেলে মাৰি থৈ আহেগৈ।
অংশগ্ৰহণ কৰে ন। কাজিয়াখনত মাক বাপেকে নৰখাই যা মাৰি থৈ আগে অ মানে এনেকে নৰ খাইত গুচি আহ বুলিয মাৰি থৈ আগে যা
অ অ যা যা তোনক এনেকে কৈছে নহয় যে তোনেও মাৰি থৈ আহোগে বুলি কে আজিকালি মানুহে মানুহ মাৰিবলৈও ভয় নাখায় মৰিবলৈও ভয় নাখায়
উম এটা গলে আকৌ দহটা ওলাব এনে সৰু কথাতে কোনে তো কি বুলি কৈছে
উম আৰু কাজিয়াটো যিটো কথাত যিটো মানে টপিকত কাজিয়া হয় ন সেইটো কথা কৰ'বাতে থাকে বেলেগ এটা কথা ঘৰুৱা কথাত কাজিয়া লাগি থাকেগৈ উম কোনে কত গৈছে কি খাইছে। কাৰ লগত গৈছে সেইটো বিষয়ত গৈ পেলাই পিছত কাজিয়াখন হৈ গৈ।
উম
উম আৰু কিছুমান আছে নহয় কোন কত যায় কি খাই কাৰ লগত গৈছে এইবোৰ লক্ষ্য কৰি থাকে
অ ত এইবিলাক মানে কিছুমান।
গাঁৱত এইটো এটা সমস্যা আকৌ কোন অ আমি য'তে নাযাওঁ যিয়ে নাখাওঁ যাৰে লগত নাযাওঁ ইমান চকু দি থাকিবলৈ দৰকাৰ নাই নহয়
উ
ভাল হলেও মোৰ হব বেয়া হলেও মোৰ হব ন উম
সেইটো কাপোৰ বিলাকত বেছি জাজ কৰে। এতিয়া আমিতো চাদৰ মেখেলা পিন্ধি থাকিব নোৱাৰো ন ঘৰত ন।
অ সেইটোৱেইতো।
ভিতৰত আছোঁ আমি কি পিন্ধিছোঁ এইটো ছাৰ বেলেগৰ দৰকাৰ নাই।
উম।
মই আছো মই পিন্ধিছো কিবা কাৰবাক ক'ব লগা আছে মুখত কওক বেলেগৰ। মুখে মুখে কৈ চিলাব আছে ন।
পিছফালে কৈ লাভ নাই যি ক'ব আছে আগফালে ক'ব লাগে
সেইটোয়ে মানে সেই সেইটো কথা কৈ দিওঁ যে মানে বেলেগক
অ তেতিয়া কয়, অ আৰু তেতিয়া ক'ব পাৰা মুখখন বৰ চোকা দেই। কথা কবই নোৱাৰি এনেকে কব। সেইটোয়ে আৰু অ সিহঁতে কলে মানে মানে আমি মনে মনে শুনি আহি লাগে অ মানে বেয়া যিমানে বেয়াকে নকওঁক মানে আমি অ অ বুলি কৈ পেলাই শুনি আহিব লাগে মই বেয়া। মানে কান্দি দিব লাগে আৰু সিহঁতৰ আগত সৰু হ'ব লাগে যেতিয়া আমি সৰু নহয় সিহঁতৰক মুখে মুখে উত্তৰ দিওঁ তেতিয়াতটো আমি বেয়া।
মাজতে ৰিল এটা ওলাইছিলে আমাৰ ইয়াৰ আৰু দেই।
ডাঙৰ মানুহক সন্মান কৰিব নাজানে বুলি কয়। কোৱাচোন
আ দুটা শ্লিপ যে থাকে তাই দোকানৰ পৰা আহিছিলে মানে। সেইটো মানে তাই মানে ধুনীয়া মানে একাউণ্ট এটা আছে ৰিলৰ ত তাই মানে একাউণ্টটো ফল্লোৱাৰ্ছ বেছি মানুহ এ মানে তাই ভিড বনাই আছে এইবিলাক অসচধৰ্মী মানে কাপোৰ পিন্ধি পেলাই সমাজখন বোলে বেয়া কৰিছে তাই তাই কৈছে যে ভিডিঅ'টোত মই কি বেয়া কাম কৰিলো আপুনি তেতিয়া মেচি উলিয়াই পেলাই এনেকে ফটো চটো উঠিছে মানে ৰখি আছে আপুনি এইবোৰ কি কৰিছে কি গাটো ঢাকি কিনে কাপোৰ পিন্ধিছো।
আজিকালি দেখুন কিমানে কেনেকে কেনেকুৱা ড্ৰেছ পিন্ধি পেলাই ভিডিঅ' বনাই থাকে
অ অ ক'ব লগা একো নাই সেইটো ড্ৰেছ পিন্ধোতে তাই মানে মানুহজনী কি কলেগে
উম কিবা কেনেকে থাকে।
নহয় তাই ধুনীয়াকৈ মেক্সি চেক্সি পিন্ধে মানে কচাই লৈছে আৰু পেটিকোত দেখি আছে
অহ অ মানে সেই সেই যে ওলালে মানে ভাল আৰু আমি যদি কিবা এটা কৰো মানে সেইটো তেতিয়া বেয়া আৰু ন কি বুজাব বিচাৰে আৰু উম। এ আজিকালি মানুহ বিলাকৰ চিন্তা ধাৰা বহুত বেলেগ। চবৰো মনবোৰ বহুত বেলেগ বেলেগ। কোনোবাই ভাল বুলি কব কোনোবাই বেয়া বুলি কব। কিছুমানৰ আৰু মুখখনন মানে খজুৱাই থাকে থাকে নেকি কিবা নহয় কিবা এটা কওঁ লাগি থাকে মানে। কিবা এটা নহয় কিবা এটা ভুল উলিয়াই থাকে অ।
মানে পেটলে ভাত নাযায় কাৰবাৰ মানে বেলেগৰ কথা যেতিয়ালৈকে নক নকয় সিহঁতৰ পেটলৈ ভাতে নাযায়
উম।
হ আমাৰ ঘৰত কিমান দেখিবা তুমি তোমাৰ ভালতো চাবৰ কাৰণে নাহে বেয়াটো চাবৰ কাৰণে আগত থাকিব।
উম, সেইটোয়ে আৰু চবৰ গাৱত তেনেকুৱা থাকেই মানে আমাৰো আছে বাৰু। মুখৰ আকৌ নকও পিছফালে ক বোলে ঐ এইজনী এনেকে কৈছে উম, কি খাইছো কি পিন্ধিছো ক'ত গৈছো উম,
মোৰ এইবিলাক
লাগিলেনো কি কৰিবানো ন শুনি পেলাই কি কৰিম। এনেই মনতটো বেয়া লাগিব তাতকে নুশুনাই ভাল।
সেইটোৱে এ মই কেয়াৰ নকৰো এইবিলাক মানুহলে গম পাইছা। মই নিজকে নিজে ভাল মানে এইটোৱে বেছি ডউন দিব নিজকে নিজে ঠিকে ৰাখি হ'ল বাকী সেয়াই বেলেগে কৈ থাকক
অ বেলেগে খোৱাই নে পিন্ধাই সিহঁতৰ কথা শুনি পেলাই আমি এনে মনটো বেয়া কৰি থাকিম। হেতেটো আমাৰ এদিনো একো এটা নিদিয়ে নহয় কৈ থকা কেইটাই পঢ়িলেও শুনিলেও না কলম দিয়ে অ একোতো খৰচা পাতি সিহঁতে নিদিয়ে আনকি পিন্ধি থকা যি যোৰ কাপোৰ পিন্ধি উলাই যাম সেই কাপোৰযোৰতো সিহতে নিদিয়ে নহয়। ঘৰৰ মানুহে দিয়ে এনে সিহঁতৰ কথাত মাথা মাৰি কি লাভ।
সেইটোৱে
আৰু বেছিকে কথা বতৰা কলে মানে উম বহুত
ওলাব নোৱাৰা দেউতাই এতিয়া অলপ আগতে আহিছিলে ফ্ৰিজৰ পানী বিচাৰি আহিছে এতিয়া। কৈছে ইমান হেৰিয়া গৰমত যাব নালাগে ন কছে নগলে হ'ব নেকি বোলে প পথাৰত গোটেই গৰু এলিছে কঠীয়া খাই পেলাব ঘৰত বহি থাকিলে কেনেকে হ'ব
এতিয়া আৰু এইখিনি, অ অ যাব লাগিব বাৰু এইখিনি সময়তে পানী থাকোতে নুৰুলে আকৌ পিছত দেৰি হৈ যাব নহয়।
সেইটো হয় মই দেউতাক কৈছো বেমাৰত পৰিবা পিছত।
উম, আৰু বেমাৰলে চালে কামটো নহয়গৈ মানে এইখিনি সময় গৰমে আৰু সহ্য কৰিবই লাগিব আৰু উপায় নাই
মোৰ বেয়াই লাগিছে দেখি পেলাই ঠাণ্ডা পানীতো নিচে হয় তাত যে গছ এডালো নাই কেনেকৈনো থাকিব তাতে গৰম পানী সিচি আছে।
অ অ
ভৰিৰে এতিয়া খোজ কাঢ়িব লাগিব ন গোটেই চাগে পানী গৰম একে তাতে হাল বাই আছে ছাতিটোতো ছাতিয়ে তাতে মানে এনেকুৱা জেগা নাই আৰু ঘূৰি ফুৰিবলগীয়া কাম ন ছাতিটো লৈ পেলাই হ'ব কওক
অ সেইটোও হয় বাৰু পথাৰত তেনেকুৱাই মানে বহুত গৰম লাগে ছাতি নিলেও একদম তলৰ ফালৰ পৰা ইমান গৰম উঠে নহয় মই গৈছো ছিলো বাৰু সেইদিনাখন পথাৰত মানে ট্ৰেক্টৰে হাল মাৰিছিলে যে মাছ ধৰিবলৈ গৈছিলো উম পথাৰে ট্ৰেক্টৰৰ পিছে পিছে দৌৰি ফুৰিবলৈ ভাল লাগে আৰু মাছ ধৰিবলৈ
উম মোৰ ভাল পাওঁ মাছ ধৰি জানা, অকণী অকনি মাছবিলাক যে জীয়াই যে গ্লাছত মই সেয়া কৰো সৰু সৰু পোৱালী বিলাক আনি পেলাই
অ
কিন্তু জীয়াব নোৱাৰো মৰি থাকে পিছদিনাখন
অ তেনেকুৱাই হয় আৰু
ইমান ধুনীয়াকৈ ভাত চাত দিও নাখায় ভাত জানানে মৰি থাকে পিছদিনাখন। দুখ লাগে সৰুতে তেনেকুৱাহে কৰো বটল এটাত মাছ দুটামান তিয়াই পেলাই চাই থাকো যোনবিলাক খন ভাত খাব সেইটো ভাত খালে আকৌ বেলেগ এটা ভাত দিওঁ।
অ অ হ
কান্দো আৰু জানানে ইমান কষ্টকে ধৰি আনো
সেইয়াই আৰু আগতে এতিয়া বাৰু তেনেকে নাযাওঁ কেতিয়াবা কেতিয়াবা যাওঁ আৰু ইমান ৰদ
সেয়াই কৈছা হেনে মোৰ যে পথাৰ যাবলৈ ভয় লাগে মানুহ বিলাক কেনেকেনো আছে। দেতাই কৈছে জনক পানী এটা নাই বোলে পথাৰত
অ এতিয়া ইমান গৰম আৰু ক'ত থাকিব থাকিলেও কোনোবা আছে যদিও গছৰ তলে তলে আছে চাগৈ